হেল্ল'।
হেল্ল', অ' ক।
হেল্ল'।
অ' ক' বোলো।
কি খবৰ?
ভালে ভালে তোৰ।
ময়ো ঠিকেই আছোঁ ৰ আৰু, এই কথা এটা আছিলে।
ক' ক', কি কথা আছিলে।
হেল্ল'।
অ' কি কথা আছিল ক'।
কাম এটা আছিলে মানে।
অ' ক, কি কাম আছে।
মই মানে বিয়াখন পাইছোঁ।
হয় নেকি।
অ' বিয়াখনত এতিয়া, কেটাৰিন কৰিব লাগিছিলে।
কেটাৰিং।
অ'।
অ'।
মানে আমাৰ যোনটো মানে আমাৰ আগৰ গ্ৰুপটো আছিলে যে।
অ', অ'।
সিহঁতক কণ্টেক, সিহঁতক ফোন কৰিব লাগিব।
ফোন কৰিব লাগিব গ্ৰুপত মেছেজ দিলেই হ'ল। মোৰো মোৰো সাতশ আঠশ মান আছে বিয়া, পাইছোঁ বহুত বিয়া পাইছোঁ এবাৰ মই কেটাৰিঙৰ।
অ' ইয়াৰ মেন অ' মইয়ে বাৰু। এ, মই চবকে মিলাই দিম।
উম, উম।
এ, তই ফ্ৰী কেতিয়া আছোঁ।
এ, মইতো মোৰ কাইলৈ পৰা কাইলে পৰা একে তোৰ কাইলে কেই তাৰিখ তোৰ। আজিতো পঁচিছ তাৰিখ কাইলৈ তোৰ
তই কেতিয়া পাৰিবি কামটো কৰিব ক'।
ডেট তট কচোন কেতিয়া হ'ব।
এতিয়া মানে এতিয়া, মানুহজনে কৈছে তোমালোকে অ' পুৰহি মানে আহিব দিছিলে পুৰহি।
পুৰহি ন'।
অ' বিয়াখন আছে পুৰহি তাৰ পিছদিনা কিন্তু পুৰহি মানে গৈ পেলাই আমাক যোনবা জেগাত আমি
অ', অ', চা চাই আহিব দিছিলে চাই আহিব দিছিল ন'।
এ, মম বিয়া ঘৰৰ যোনখিনি মানে মানুহ খাব। এ, চাই চিতি আহিব দিছিলে আৰু মানে কিমান ইকন জেগা হ'বনে নে ইকন জেগাত কিমানটা মানুহে খা
উম, উম, উম, সেইটো হয় সেইটো হয়। মোৰো কেটাৰিংবিলাক আছে এনে কিমান ল'লি কেটাৰিংখন।
পাইছোঁ বে কামটো।
অ' কিমানত ল'লি কেটেৰিংখন লাভ হৈছে নাই কিবা।
মোৰ লাভ আছে মইতো মাহুহটোক কৈছো আপুনি চাৰে ছয়মান দিব লাগিব চাৰে ছয়
চাৰে আ চয় গৈছে ন
উম চাই চয় মই এটা লৰাকটোৰ
এটা লোৱা কিমান কৰিবি
এটাালক চাই চাইখে উম চাৰ এ বাকী যি থাকে আৰু বাকী যি থাকে মই ল লম আৰু
উম উম সেইটো হয় বাৰ লোৱা কেইটা লাগে লোৱা কেইটা লাগে
হেল্ল'
অ্ল' ল'ৰা কেইটা লাগে ল'ৰা ল'ৰা কেইটা লাগে
পূৰা আঠঠটামান হ'লে হৈ যাব
আনটাা এে বিয়া বিয়া ঘৰ বিয়া ঘৰ বিয়া ঘৰলে কেেইতিয়া খুিছে
বিয়াই ফলে এ অলপ বেছিয়ে কৈছিলে নট মান মই কৈছোঁ নটা নালাগে ঠণ্ডা হলে হৈ যাব ছটা মাতিম তই মই আছোৱেই ন
অ
মানদ মানদে কৈছে আৰু সেনেকা হ তোমালোকে কামটো ভালকে কৰিবা দেই মই কৈছো আপুনি চিন্তা কৰিবই নালাগে আপোনাৰ আমাৰ কাম পুৰা ধুনীয়া আৰু আপুনি আপোনাৰ মানে আপোন একো অুবিধাই নহবনোইৈছ আ মান
অ ভানদোক কৈছে নয় বিয়াখন আমিে ভালকৈ চলাই নিম টেনচন মানে ইমান ইমান পিছাৰ পিছত থাকিবা অ পিছত থাকিব মানা কৰিবি উম উম
আৰু তাতানে মানুহজন লগ পালো নহয়
কি ক'ৰ পালে
এই ত কলে চিনিিবি আনিদন্তু
অ
মানে আমি যেতিয়া যে কাম যে কৰিব যাওঁ যে এই যে ভাত চাত বনাইে মানুহজন যে এই আমাৰ যে কেৰেমতে লগ পাইছিলো
অ অ অ হ'ব
সিহঁতৰ মানে নিজৰে হয় মানে
উম এইটো হয় নেকি
ত সি কলে আৰু
কি বৰ ধেমালিয়ান ধেমালিয় নহয়ানুটো আকৌ
সেই তাকেইেতো সি মোক কলে আৰু এই এই লৰা কেইজন ভালে আছে
অ
কামটো ভালে কাম ভালে কৰে বোলো তেনে কৈছে আৰু মানাৰ কথা তুমি যদি কৈ দিলা চিনা চিন্তা নাই আৰু এতিয়া
উম উম এই নিজে লৈ খোৱা নাই নে বিলাই দিয়া নিজে লৈ খোৱা নে বিলাই দিয়া নিজে নিজে লৈ খোৱা নে বিলাই দিয়া
বিলাই দিয়া বিলাই দিয়া
বিলাই দিয়া ন
এই মানুহৰ ঘৰতে গ'ল ন
ঘৰতে গ'ল নেকি
অঁ কৈছোঁ আপুনি অলপ কৈছোঁ যোনটো পইচা দিছোঁ সেই সেইখ আপুনি দিব আৰু আমি বেছি বেছিক একো নলাওঁ যোনো নিজৰ পইচাটো লই লাগিব হয় নহয় ক ককচোন
অ সেইটো হয় সেইটো হয় সেইটো হয়
অ আকৌ এতিয়া ইমান গৰমতটো কেটেংৰেং পৰা ইমান গৰমতো
উম সেইটোৱে বাৰু আৰু এতিয়া মানে সেইটো কৰিলেও নিজৰ কাৰণে তোক ৰাইজক ৰাইজক ৰাইজৰ পৰা আৰ্শীৰ্বাদ পোৱাও হয় সেইবিলাক কাম কৰিলে
সেইটোতো আমি আমি এতিয়া মানুহখিনিক খুৱাই আছো এতিয়া
পোৱাই আছো এতিয়া আমি আমি নিজে নাখায় নিজে নাখায় নিজে নাখায় ৰাইজক খোৱাইছো ইমান কিমান এটা ভাল বস্তু
উম
উম উুম
আম আমাৰ ভাল লাগিবচোন মানুহ খিনিক খোৱা
সেইটো হয় সেইটো সেইটো হয় বাৰু সেইটো হয় বাৰু মনটো শান্তি হয় উম
উম এতিয়া আমাৰ কাৰণেটো বিয়াখনটো চলি যাব এতিয়া বা আমি বুলিও নহয় আমি এতিয়া তাত বিলাব হৈ যাম
ওম অওম
লগোৱা বা বিয়াৰ
আগতে আকৌ তোৰ পেণ্ডেল দিয়া পেণ্ডেল দিয়া মানুহ কাপোৰ হেৰি কৰা মানুহ
চকীয়ে চকী ভালকৈ লগোৱা চকী অনা
সেইটো হয় আৰু সেইবিলাকে সেনেকে চলি যাব আৰু সেনেকে উম উ গান ভাল লগ আৰুতো আমাৰো ইয়াত অসমীয়া অসমীয়া অসমীয়া গান ভালেই
এই কৈছে মানুহজনে ভাল লাগিল তোমাৰ লগ পাই তুমি পৰহি আহি যাবা ন
উম উম
এই তোৰ পৰহি কিবা কাম আছে নেকি
তোৰ পৰহি নাই নাই কাম নাই তোৰ লগতে যাব পাৰিম দে মই মোৰ সেই মোৰ সেই আৰু অলপ আগতে বিয়া এখন আছে সেইখন বিয়াও মানে একেবাৰে কথাটো পাতিম সেই বিয়াখনৰ মানহটো ভালেই বাৰু বেয়া নহয়
অঁ
ভাল ভাল কথা বতৰা বহুত ভাল
নে কাম নাই কৰ মানুহটোক আমি মই মানুহটো পিছত কৰি দিম ন অলপ পিছত এ এতিয়া আপোনাৰ কামটো পৰহি আমি যাওঁ সুধিবলৈ জেগাখিনি চাই আহিম তই মই যাম ন আৰু কাকো নেনো
নাই নাই ন নাই ই সিহঁকতো তো কামৰ দিনা নিলেই হ'ল
অ তই মই গৈ পেলাই পইচা কথাও ভালকৈ পাতি আহিম ন
উম উম হয় হয় সেইটোৱে হ'ব
যদি কিবা কম বেচ কৰে মোক ক'ব নহয়
উম উম
আমাৰ খালি এটাই কাম তাত গৈ পেলাই খালি আমাৰ কামটো বেয়া হ'ব নালাগিব
অ বেয়া হব নালাগিব
মানুহে এ কি খায় কি নাখায় আৰু চবেই আৰু ত কাম এটা কৰিবি কিন্তু লৰা খিনিক কৈ দিবি সুধি সুধি দিবলৈ
অ অ সেইটো হয় সেইটো হয় বাৰু মানে কিছুমানে মাছ মাছ নাখায় কিছুমানে আকৌ মাংস নাখায় সেনেকে শুধি শুধি দিব লাগিব বস্তুবিলাক
ন যদি আমাক এইবিলাকো কৰি তেতিয়া আমাৰ ভাল নালাগিব লৰা খিনিও ভাল নালাগিব হয় নে নহয়
আৰু মানে তোৰ গা গাঁৱলীয়া কথা ন গাঁৱৰ কথা কলৈ কৰি দিলে আকৌ বেয়া হৈ যায় কেছটো ভবাবিলাক বেয়া হৈ যায় উম, সেইটো হয় বাৰু এ, অলপ থাকিবই।
উম, মানুহে যি নকওঁক, আমাৰ কাম এইটোৱে হ'ল আমি খালি কামটো ভালকৈ কৰিব লাগে।
অ', অ'।
পিছত, মানুহখিনিক খুৱাব লাগে। আৰু আমি খাব লাগে লাষ্টৰ সময়ত ধুনীয়াকে আৰু কাম শেষ হোৱাৰ পিছত আৰু
কামবলাক কামবলাক ভাল কামবিলাক ভালকৈ কৰিলেই হ'ল এইটো ইমান তোৰ টেনশ্যন নাই, কামবিলাক ভালকৈ কৰিলে তোৰ এনেও তোৰ মানুহে ভাল পাবই, বেলেগ এটা কাম দিবই তোক হয়নে। এতিয়া ময়ে চা তোমাক মই কিমান প্ৰথমতে কওঁতে কিমান গালি গালি খাইছিলোঁ। যদি ইমান গালি চালি নাখাওঁ, ভালকৈ কৰিব পাৰোঁ।
এতিয়া মইতো এতিয়া, মইতো প্ৰথম এতিয়া এতিয়া, কৰিব যেতিয়া কাম কৰিব গৈছিলোঁ। এ, ভাত দিব ভা ভাতটো ভালকৈ দিবই নাজানে। এতিয়া ত' মই এতিয়া কৰি কৰি কৰি কৰি কৰি এতিয়া কামবিলাক জনা হৈছোঁ বা মই এতিয়া, কামবিলাক ল আগতে মোক বেলেগ মানুহে মাতে এতিয়া মই মানুহক এটা মোক ক'লেই হ'ল, সেইটোতো। এটা কাম লোৱা মানে তোৰ কামটো তই কামটো কৰা নহয় ত আৰু মানে, মূৰত
বহুত মানে তোৰ প্ৰেছাৰত পেছাৰ প্ৰেছাৰত থকাও হয় না বহুত। কম কাম কৰিবি নেকি তই এতিয়া হয়নে, আৰু আৰু ইমান আৰু ইমান গৰমত।
তোৰ ধৰি ল' এতিয়া তই কাম কৰিব গৈছোঁ বা কামটো মই লৈছোঁ। তই কাম তই আৰু বা বাকী খিনি কামটো কৰিবি এতিয়া মই চাব লাগিব চব ভালে আছেনে নাই, কোনোবাই কিবা পাইছে নে নাই। কি ভাত দালি কিবা এয়া কিমান আছে কিমান নাই আৰু কিমানে খাব পাৰিব হয় নে নহয়।
হ'। আৰুতো তোৰ এ, মানে তোৰ যদি সিনতৰ ঘৰত যদি দু তিনিশটা মানুহ হয়। এশটা মা এশটা মানুহে পোন্ধৰ কেজি চাউল খায়, এতিয়া দুশটা দু দুশটা মানুহে ত্ৰিছ কেজি খাব, হয়নে।
সেইটোতো।
ত্ৰিশ কেজি খাব।
অ' মানুহ মানুহ সোধাই নাই মই।
অ' মানুহতো মানুহো তাত বেছি নহয় সেইবিলাক সিখন বিয়াত মানুহ বেছি নহয়।
মোৰ এনে সি এনে আনটাচ মতে কৈছিলে মানুহজনে, এ, চাৰে চাৰি হ'ব চাগ, কিন্তু তেওঁ আমি পৰহি যাম ন' মানুহক সুধি আহিম ন' ভাল কথাখিনি।
যাম। মোৰটো তোৰ মোৰটো খিনে হিচাপ দি দিছে বেছি বেছি মানুহ নহয় মোৰ
মানে তই মই যোনখন বিয়া লৈছোঁ, উম, মই যোনখন বিয়া লৈছোঁ। সেইখন বিয়াত বেছি মানুহ নহয় দুশ মানুহ হ'ব, দুশ মানুহ হ'ব। দিনতে খতম সন্ধিয়ালৈ খতম হৈ যাব বিয়। তোৰ মো পৰহি পৰহি তাৰ পিছদিনা মই সুধিব যাম পৰহিও সেয়া সেইকাৰণে।
অ' কাম এটা কৰ নহ'লে মই যাম ওলাই আহিবি তাৰপিত তই মই, মোৰ য'ত কাম আছে মই তালে সুধিম তই আমাৰ তাৰে গৈ যাম, তই তোৰ কাম আছে ন'। অ' সেইটো কৰাই ভাল আকৌ তই তই বেলেগকে যাবি মই বেলেগকে যাম। এনে কামটো আমি মিলজুলি কৰিব লাগিব হয় নে নহয়।
হয় হয় হয় সেইটো হয় হয় বাৰু। এ মই, মই কাম পালেও তই তোক দিব লাগিব তই পালেও মোক দিব লাগিব হয়নে। সনেকুৱাতে মিলিব লাগিব বস্তুবিলাক হয়নে।
আমাৰ আমি যোনখন জেগাত আছো এতিয়া তই মই কাম কৰো বা বাকী কোনো পোৱালি নাই আৰু পোৱালি চব বহুত দূৰ জেগা আৰু
সেইটো হয় বাৰু। উম।
চব মিলিজুলি কৰিব লাগিব কাম বিলাক। এতিয়া মান এই এ সেইটোতো বাৰু হ'ব পৰহি। কেটেঙা এটা পাইছিলো বাৰু।
অ', তোক মই হিচাপ এটা কৰো এতিয়া তই ক'ব লাগিব এতিয়া মোক
অ'।
মানে তোক যদি তাত যদি মানুহখিনি যদি দুশটা মানুহ হয়
অ'।
প্ৰায় দুশটা মানৰ ত্ৰিশ কেজি চ ত্ৰিশ কেজি দুশ মান ত্ৰিছ কেজি হ পোন্ধৰ কেজি এশটা মানৰ পোন্ধৰ কেজি খাব পাৰে তেতিয়াহ'লে চা চাৰিশটা মানুহ কিমান খাব কচোন।
সেইটো হয় সেইটো হ'ব।
চাৰি চাৰিশটা মানুহে কিমান খাব চাৰিশ মানুহে ষাঠি কেজি হয় নে নহয়।
অ', অ'।
সেইটো সেনেকেত হিচাপবিলাক উলিয়াবি নতুন নয় এতি শিকাই দিছোঁ এইকাৰনে তোক মই।
অ', বাকী হিচাপ হিচাপ পত্ৰ বাৰু হৈ যাব। মই এতিয়া হিচাপত পত্ৰ ত' আমাক পৰি যাম নহয় মানুহ কৈ দিব বাৰু।
তেতিয়া সুধি লবি হিচাপ পত্ৰবিলাক এ হ'ব পৰহি গ'লে হৈ যাব এইবিলাক তাতে মিলাই লব পাৰি ইমান
তোৰ ফোন কৰিলে তাৰ মানুহটো ফ্ৰী আছ নে নাই পাৰিবি নে নাই সিদিনা যাবলৈ।
তাকে ভালে কৰিলি ফোন কৰিলি মোৰ মোৰো এতিয়াতো লগ এটা হ'ল যাবলৈ ন।
উম।
উম, দে, দে, দে তেতিয়াহ'লে কথা পাতিম কথা পাতিম উম, উম। হ'ব এইবিলাক সেনেকেই হ'ব আৰু উম, উম উম, উম হ'ব দে উম, উম।
উম, নাই নাই হ'ব দে অ'।